হেল্ল' কি কৰি আছা? এ গছৰ তলত বহি আছো তোমালোকে
অ মই ফেনতলে এনে বাহিৰ মতে শুই আছো ইমান গৰম থাক
ইমান গৰমত কেনেকে ৰুমত সোমাই শুই আছে।
এই ভিতৰতো নহয় বাহিৰ ৰুমতো বাহিৰৰালৰ হাৱা মাৰি থাকিলে বাহিৰ ৰুমতো শুই আছো। আগৰ নিচিনা নহয় ঘৰটো বেলেগ কৰি পেলালো নহয়।
কেলে
নহয় ঘৰত মানে এইফালে অকন ব বনাই দিলো নহয় এইফালে বহালো নহয়। অ আগৰ নিচনা এটুকা নহয় আৰু
অঁ অঁ। বাঁহৰে বনালানে নে বেলেগ কিবা?
এ বাঁহে দিবনাইছো কনো পকাই দি বনাবলৈ অকাত নাই পাই। উম।
হ'ব ভাত খালো তোমালোকে?
খালো খালো কিহে খালা?
ভাত আমাৰ মাছ আছিলে, তাৰপিছত মগুৰ দালি বনাইছিলে,
আহ অ। আমাৰো একে মাছ বেঙেনা ফ্ৰাই কৰিলো তাৰ লগতে খালো।
অ অ ছোৱালী কি কৰিছে?
অ গেলা গৰম থাকই নোৱাৰাৰে পাপে।
ছোৱালীয়ে কি কৰিছে?
মাহঁতে মাছ ধৰি আছে তালৈ চাবলৈ গৈছে।
অ কত ধৰি আছে?
এই নদীৰ ওপৰ যান এখন যে আছিলে যে তাতে এইয়াত দুই কেজি মান মাছ। আজি গৈছেহে মানুহবোৰ ধেৰ ফোন কৰিবলৈ কৈছিলাম ফোন কৰিব নোৱাৰিলো মাজী আছিলে দুই কেজি মান পালে।
আহ
পাই পেলাই শুকুৱাই মেলি সেইখিনি শুকুৱাই পেলাই আকৌ ধৰিব ল গৈছেগে। সাগৰ ধৰিব লগত এই ৰ'দ নিদিতে ন ৰ'দ দিওঁতে। মা গধৰিলে পিছত মা তাপাই আমাক সি শুকাই যে। শুকোৱাৰ কাৰণে দুবাৰটোও মাছ ধৰিছে। শুকতি কাৰণে।
ডাঙৰ মাছ পাইছে নে সৰু সৰু মাছ।
এ ডাঙৰ সৰু বুলি কথা নাই কাৱৈ মাছো উঠিছে, পুঠি মাছ। আকৌ দনিকনাা মাছ মোৱা মাছ ধেৰ উঠিছে। আকৌ তোৰা মাছ, বিলাক টেঙেলী মাছ, বিলাক
আহ উ অ তেনেহলে তোমালোকত আৰু মাছ নিকিনিলেও হয়
ধৰিলে কি এই ধৰা মাছে খোৱা মানুহ নাই কি মাছ কোনে খাব। এ মাছ এষাৰ দি তোমাৰ একমাহ তকে বেছি হ'ল নেকি মাংস দেখিয়ে পোৱা নাই নেকি নন ষ্টপ মাছ থাকেই যে। ব কিনে মাংস নাই।
আহ আকৌ মাংস অ মাংসলে মনত নপৰে মাছ থাকিলে মানে
অ নন ষ্টপ মাছেই যে কিন্তনে মাংস হলে মনত পোৱাই নাই আৰু সেই মাংস মানে কি আনিবলৈ দুৱ। লব লাগে যে তাৰপা দাদা নাই যেতিয়া কোনে আনি খুৱাব।
তাহানি বুলি পইচা নিদিয়াকে মাছ পাইছো বুলি মাছকে খাই থাকো।
এই তেনেকুৱা নিচিনাই হৈছে এতিয়া মই সেনাখনিনি গুছো ইমান মাংস খাব মন গৈছে যোৱা মানুহ নাই বো। এ বুহ বহনে যাবগে লাগে যে আৰু খোজ কাঢ়ি যাবলৈও মন নাযায় ইমান দোৰ।
অ ওচৰত কিনেকাতে নি এইখন যে আগফালে যে আছিলে?
এ নাকাটে নাকাটে তাত।
অ
মা এইখিনিৰ ওচৰত নাপাতে তুমি দাসগাঁৱলে যাবগৈ লাগিব।
উ বহুত দূৰ পায়।
এই বহুত দূৰ এই খিনিত নাপায় তোমাৰ কোৱা নাই জানো এইখিনি যোৱালে যোৱালে মোৰ নোখোৱাই ভাল।
অ মানু মানুহ দুজনী মাংস এপোৱা আনিবলৈ কাৰণে ইমান কষ্ট কৰি।
উ নাই কেনে বোলো মালিক আহিলে বাইক লৈ আনিবলৈ যায়। মই নাখা- খাও নালাগে, আহিলে লাগিলে খাও। কোনোবা যোৱা মানুহ থাকিলে আনি দিয়ে। নহব এই বিলাক, উমহো।
আজি আহিম আজি আহিম বুলি কৈছিলে নহয় আহিব নেকি?
আজি নাহে, এই দুদিনমান দেৰি হব নেকি, কিবা গাড়ী বনাইছে, গাড়ী বনাই হোৱাগে নাই। তাপা গাড়ীখন বনাই হলে মানেহে আহিব। এ কোৱা নাই জানো নেটৱৰ্কে নাপায় কথা পাতিবলে নাপায় ভালকে, উ আ কৰিবলৈ পাওহে, কাতে খাই ফোন, নেটৱৰ্ক গুচি যায়।
অঁ তেনেকুৱাত বেয়া লাগে।
উম ক আজিও এই কালি দুটামান বজাত নে তিনটামান বজাতে কথা পতা নেকি। তাৰপৰা ফোন নাই নাই নাই নাহি এতিয়া অকমান আগত, এই তোমালৈ ফোন কৰা দহ মিনিট মানৰ আগত ফোন কৰি পেলাই মই হে ফোন কৰি ল লগাই লগাই লাষ্টত লাগিলেগে, তাৰপৰা ভাবিলো নেটৱৰ্ক চেটৱৰ্ক নাই, মইয়ো ফোন মাৰি আছো ফোন যোৱা নাই। সেইকাৰণে বোলে তোমাক ফোন কোৱা নাই সেনেকে বুলি কৈছে আৰু।
অহ।
মোৰ নেটৱৰ্ক নাই তেতিয়া কি কৰিম আৰু এনেকে থাকিব লাগিব আৰু।
অঁ নেটৱৰ্ক থকাহেতেনটো নেটৱৰ্ক থকাহেতেনটো
কাৰেণ্টো গুচি গল অ ঈশ্বৰ থাকিব নোৱাৰে।
মোৰ ইমান টোপনি ধৰিছে, গছৰ তলত ইমান ধুনীয়া বতাহ মাৰিছে নহয়।
উম বতাহ সেইফালৰ পৰা বৰ ধুনীয়া বতাহ মাৰিছে।
উ টোপনি টোপনিত হাউলী পেলাই মই বোলো পৰিমহে বোলো, মোবাইলটো আনি ফোনত কথাই পাতো নেকি।
ভালে কৰিলা। মই সেই ফোন কৰিবলৈ উঠনি উলিয়ালো, তাৰপৰা ইটো আলহী আহিছে সিটো আহি আলহী আহিছে তাৰপৰা আকৌ মাছ ধৰিবলে মানুহগাল।
অ আকৌ আকৌ আকৌ আলহীক নেমাতি ফোনত কথা পাতিলে কব বোলে এই আল- আলহী আহিলে বেয়া পায়।
এ আমাৰো আৰু এনেও বুঢ়া বুঢ়ীহালৰ আগত এনেও কথা পাতিবলৈ বেয়া, আলটোফালটো গাই থাকে যে। ব'লক ব'লকি থাকে যে।
বুঢ়া আছে নাই ঘৰত?
নাই মতা মাইকী দুটাই গল মাছ ধৰিবলে। ইমান মানুহখনে ইমান মাছ পাইছ- ছে ঔ কেজিয়ে কেজিয়ে বালটিঙে বালটিঙে পাইছে, আমাৰ সেইখিনি তিনিআলিৰ ওচৰ মানুহ। বাল্টিঙে বাল্টিঙে মাছ পাইছে তুমি কি বুলি ভাবিছা?
আমাৰ এই এইবিলাকেহে নধৰে।
উম বাল্টিঙে বাল্টিঙে মাছ কঢ়িয়াই আছে পোৰা।
উম। শুকুৱাব আৰু এতিয়া, সেইফালেদি আহিবলৈ এতিয়া ৰাস্তাটো যি গোন্ধাব নহয়।
এ হেৰি একেদিনাই যদি শুকাই যায় ন তেতিয়া নোগোন্ধায়।
অ।
আমাৰ কি হ'ল এই কোঁৱাই সেই, হম?
কোৱাচোন?
এ আমাৰ ফিল্ডাৰ পানী বৰ বেয়া হল, দাঁতে চাতে ৰং ধৰিছে অ।
অহ, বালিটো
এ বালি সলাবলে হৈ আছে অ তোমলোকৰ এই দাদাক কৈছো পইচা পিঠা দি দিওঁ বোলো টকা এশ মোক বালি আন্দ আনি দেই ঠিক আছে মই এতিয়া ঘৰত নাই খানাত আছোঁ। মই পাৰিলে বাৰু দোকান কেইজানো আনি দিয়ে নে নিদিয়ে?
অ।
এই মটামানুহ নাথাকিলে উম। এই মতা মানুহ নাথাকিলে সেইটো কাৰণে বেয়া অ পানীৰ কাৰণে অ বালি চালি সলাবলৈ মানুহ নাই।
এই নহয় এনেকৈ আহোঁতেনে বালি সৰহকৈ আনি নদীৰ পৰা আনি পেলাই সৰহকৈ ঘৰত থৈ দিব লাগে যেতিয়া তেতিয়া নিজে স সলাই থাকিব পৰাকে
এই তেনেকে থৈছিলে দুবাৰকে সলালো যে এটাই হ'ল আক
অহ
সেইটো কাৰণে
সি আমাৰ ঘৰ লাগে নানে হপা তোমাকনো কৰ পৰা আনি দিব চাগে।
আহ হুম
সি ঘৰ সি ঘৰলৈকে বালি আনি নিদিয়ে তোমাকনো কব পৰা আনি দিব চাগে।
নহয় পইচালৈ আনি দিব বোলে টেক্টৰলে সি গৈ থাকে যে। তাৰপৰা বোলে মইলো তোৰ পইচাটো মই মাৰি দিম বোলোত তই আনি দিবি সি পইচা দিলে আনি দিব ঘৰত এতিয়া আকৌ পইচা নিদিয়ে। ঘৰত পইচা নিদিয়ে কেনে আনি নিদিয়ে মই এতিয়া পইচা দিলে সি তিনিটাকে থাকিব
অহ
হলেও বহুত দিন কৈ থাকিব লাগিব।
এ এ বাক কিমান চাই লওঁ সি আনি নিদিলে বেলেগ ব্যৱ পিছে কৰিব লাগিব নাপাই এনে থাকিব নো দেই চব বেয়া হলেও মই পাৰিম পানীকণ বেয়া হ'লে মই থাকিব নোৱাৰো। অ।
অ মানুহক
মানুহে এটা ফোন কৰি আছে কেলে নো ইমান ফোন কৰিছে, মানুহে ফোনটো কাটি দিলে গম পাব লাগে যে বিজি হৈ আছে বুলি, বাৰে বাৰে ফোন মাৰি থাকিলে খং উঠে মোৰ।
মোৰ আকৌ ফোনটো এনেকে কোনোবাই কথা পাতি থাকিলে ফো ফোন কৰিলে মোৰ ফোনটো কাটিব নোৱাৰে।
অ। মই কাটি দিব পাৰো মানে ৱেডিঙত সোমালে মানুহে কাটি নহয় নহয় বাৰ বাৰ ময়ো নি
আহ।
এতিয়া নামাওঁ বেলেগ মাৰিলে মই বো
খং উঠে।
মায়ীয়ে আছে, মায়ীয়ে আছে, মায়ীয়ে আছে যে কিবা কিবাহে আছে? জানত যে আমাৰ এইখিনি জান এখন আছে নহয়, জানৰ তোমাৰ হেৰি লাঙিখন পাতি দিয়াৰ লগে লগে লপা লপে লপা লপে মাছ লাগিছে বোলে। কিনে বুঢ়া তে মই নোৱাৰো অ দেহাটো বেয়া লাঙি, কাড়ি, মাতি ৰুলো সেয়া ৰ'দত তাৰপা জ্বৰ ৰাতি খোৱাই নাই আজি। তাৰপৰা এতিয়া শুই শুই শুই শুই আজিপোৱা তোমাৰ তোমাক ফোন কৰা আ এঘণ্টা আগৰ সি কাম বন কৰি পেলাই কাম বন কৰি আজৰি হৈ হৈছে তাৰপৰা তোমাক ফোন কৰিছো। এ গাবোৰ বেয়া হৈ থাকিলে ফোন কৰিব ৰ! হুম।
পিল খাইছা নে নাই খোৱা? পিল পিল খাইছা নে নাই খোৱা?
অ টেবলেট এ এতিয়া মাথা বিষ এটা খালো মাথা বিষ আৰু পানী লগা এটা খালো। খাই পেলাই হে অকমান আৰাম ভাল- ভাল লাগিছে, তাৰপৰা সেইবোৰ আলহী আহিলে নো ৰখিব সময় নাই নহয় ভাত খাই দিছে আলহী আহি পাইছেহিয়ে। আই মাতি ধোৱাই নাই তেনেকেই থৈছো গৰমতে আবেলি ঠাণ্ডা ঠাণ্ডাত ধুম বোলো।
তে অ। আমাৰ নহব আমাৰ লগতে খা লগতে ধো আহ।
ময়ও লগতে ধো আজি সেই উম তুমিও তুমি ফোন ক কৰাৰ লগে লগে ভাত খাই আজৰি পিছত তেনেকা এটা মানুহ আহিলে বুলি সেইখিনি দমাই থৈ দিলো এ কাঁহী এখন হে।
অহ।
খিন্দাই আছে ধোৱাই নাই পিছত লাহেকে ধুই দিম বোলো, কাৰেণ্টও নাছিলে পানীও নাছিলে।
আজি বোকা নাই দিয়া নি?
আজি নাই দিয়া পানীয়ে নাই?
অ।
ৰাতি অকমান বৰষুণ দিলে পানী হ'ব বুলি ভাবিছিলো পানী নহলেই।
আমাৰ ফালেও আজি বৰষুণ অকমান দিছিলে।
উম, আমাৰ ফালে অকমান দিছিলে কিন্তু পানীয়ে নহলে।
অ এতিয়া এনেকে ৰুলেও ৰোৱাবোৰ শুকাই যাব নহয়।
এ মানুহে কিছুমানে তেনেকে ৰুইছে ঐ। উম মা
মাটিবত আহ
ৰুোৱাই ৰুইছে আমাৰ বতাহতৰ ঘৰত তেনেকে ৰুলে
অঁ অঁ
ইমান ৰ'দ খনৰ মানুহ বহীবোৰ জাকে তাকে চোৱা গোটেই মাহ আহ অ অ অ হ'ব দিয়া অ অ অ হ'ব